অ', হেল্লো'
ক'ত থাকা তুমি?
এ মই এনেই অকমান বাহিৰত আছোঁ।
বাহিৰত আছা নেকি?
উম।
অ', পিছে ভাল না খবৰ পাতি ঘৰতে?
অ', ভাল। তোমাৰ, তোমাৰ কেনেকুৱা?
মইও আছোঁ দে ভালে একদম পাৰফেক্ট আছোঁ মই বৰ্তমান, বৰ্তমান মোৰ একদম বিৰাট ভাল একদম।
অঁ, হয় নেকি? পিছত খবৰ পাতি ভালে ন?
অ', একদম ভাল মোৰ, তাৰমানে মই এই এই কেইদিনতে একটা দৰমহা পাই দৰমহা পালো না।
অ', দৰমহা সোমাইছে নেকি ত
অ', দৰমহা সোমাইছে।
অ'
এইটো দৰমহাটো ডাঙৰ দৰমহা সোমাইছে বুজিছা মোৰ, এটা পেকেজ চিষ্টেম সোমাইছে এইটো।
অ', হয় নেকি? পিছত খেতি বাতি কৰি আছা নে নাই? অ', জেঠাহঁতে কৰি আছে।
অ', কৰি আছে। আহিব দে ইহঁতি, তাৰমানে কোন, কোন কাৰ কথা কলি দেতা? অ', তাৰ মানে ইয়াক এ এতিয়া দেতা নকৰে জান মই কৰি আছোঁ এতিয়া তাৰমানে এই দেউতা বুঢ়া হ'ল না আমাৰ।
অ', অ', মানে বয় বয়সটো মানে বাঢ়ি গ'ল চাগে
অ', বয়সো বাঢ়ি গল অলপ এতিয়া বুঢ়া হল না সেইটো কাৰণে ইয়াক আৰু সিহঁতক অলপ কৈছোঁ যে, তুমি তোমালোকে এতিয়া কষ্ট কৰিব নালাগে আৰু বহা মই কৰিম।
উম। অঁ। হয় নেকি? অঁ, বৰ্তমান ঘৰতে আছা তুমি?
অ', অ', ঘৰতে আছোঁ মই এতিয়া ঘৰতে আছোঁ।
অ', মানে সেইটোতে মানে খেতি বাতিতে লাগি আছে আৰু
অ', খেতি বাতিতে লাগি আছোঁ এতিয়া।
অ', ঠিকে আছে। এতিয়াতো মানে গৰমৰো বন্ধ পালা না। অফিচটোও বন্ধ।
অ, অফিচ অফিচ বন্ধ আছে একদম পুৰা বন্ধ আছে এতিয়া। এতিয়া তাৰমানে গৰমৰ চামাৰ ভেকেশ্বন চলি আছে না, বহুতত তাৰমানে বহুত বহুত তাৰ বহুতৰে বহুত, কি হৈ আছে গম পায়, ছামাৰ ভেকেচন চলি আছে ছামাৰ ভেকেচন আমাৰ এই ৰিচেন্টলি এপল ক্লাবত আমাৰ এটা চামাৰ ভেকেচন এটা কি হৈ গ'ল,
অনুষ্ঠান হৈ গ'ল মা
অ
অ অ পিছত মানে ভালে চাগে কিবা কিবি শিকিব পাৰিছে কিজানি ল'ৰা ছোৱালী বিলাকে।
অ শিকিছে বহুত, তাৰ মানে বহুত বাহিৰৰ পৰা বাহিৰৰ পৰা মানুহ লৈ আহিছিলে বুজিছে না শিকাবা কাৰণে।
উম উম। বহুত কিবা কিবি শিকিলে মানে তাহাতি বা?
অ শিকিলে, ল'ৰা বোৰো শিকিলে, যিবোৰ আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বোৰ আছে সেইবোৰো শিকি
উম। মানে ভালে ভালে কিবা হৈ আছে ন তাত? গ্ৰো কৰি আছে মানে ক্লাবখন। এপ্লু ক্লাবখন।
অ অ গ্ৰ হৈ আছে। এ এতিয়া ৰিচেণ্টলি এ শুনা পালো যে, এইটো ৰেষ্টাৰ নে কিবা হ'ব বুলি শুনা পালো এতিয়া।
অ ৰেষ্টাৰ মানে এতিয়াও হোৱা নাই মানে?
এতিয়াও হোৱা নাই এতিয়াও।
অ। আৰু তোমাৰ শুনিছিলো যে পইচা পাব বোলে সিহঁতে। এ কিবা
অ এইটো চৰকাৰৰ পৰা পাব কিজানি মই এটা সম্ভাৱনা আছে।
এনেকা মানে ৰেজিষ্টাৰ হলে মানে ভাল মানে ক্লাববোৰ। তেতিয়া মানে চৰি অ ৰেজিষ্টাৰ হলে মানে তেতিয়া পিছত মানে এই চৰকাৰৰ পৰা মানে বস্তু আহি থাকে মানে। কিতাপ বা কিবা কিবি খেল ধেমালিৰ বস্তু। ফুটবল কিবা কিবি বেডমিণ্টন এনেকুৱা।
অ এইটো ৰেষ্টাৰ হলে তাৰমানে চৰকাৰে যিবোৰ বস্তু লাগে চৰকাৰে দে বুজিছে না? আৰু তাতে আমাৰ পুথিভঁৰাল আছিল না পুথিভঁৰালটোত কিতাপ লাগিব, এইবোৰ চৰকাৰে দিব।
পুথিভঁৰালটো
অ।
উ
অ ডাঙৰকে খুলিছো। এ কেতিয়াবা পঢ়িব যদি তোমাৰ ল'ৰা ছোৱালী আছে তেতিয়া পঢ়াব লৈ আহিব পাৰা তুমি ইয়াতে।
অ সেনেকুৱা মানে মইওঁ পঢ়িব পাৰিম ন?
অ আহিব পাৰিবা, ভাল ভাল কিতাপ আছে এতিয়া বুজিছা। আমি সন্ধিয়া সন্ধিয়া সন্ধিয়া বহু আমি ইয়াতে ভাল লাগে। ভালে আৰু।
এনে কিবা মানে শান্তনু বৰুৱা কিবা কিবি আছে মানে ন?
অ আছে আছে আছে। এইবোৰ আছে।
এই অকল লাভটোৱে না, মানে আৰু তাৰে লগত কিবা মানে জড়িত আছে সিহঁতৰ লগত?
কোনটো?
ক্লাবৰ ক্লাব এ কিবা ক্লাবটো খুলিছে যে? ক্লাবটোতো খুলিছে মানে বহুত বছৰ হ'ল ন?
অ, অ।
তাকে কোনোবা
অ ইয়া ইহেতি সেইটো তামানে ক্লাবত তাৰ মানে যিটো মিঠো আম মিথো আ মিত্ৰজা ফাউণ্ডেশ্যন। মিত্ৰজা ফাউণ্ডেশ্যনৰ জৰিয়তে এই ক্লাবটো খোলা হ'ল এই এইবাৰ। তাৰমানে আগতে যিটো খুলিছিলে, সেইটো তাৰমানে নচলিলে।
বন্ধয়ে আছিলে ন?
উম বন্ধ আছিলে। এতিয়া আৰু মিত্ৰজা যিটো মিত্ৰজা ফাউণ্ডেশ্যন, সিহঁতে আৰু নতুনকে খুলি দিলে আৰু। তেওঁ ৰেষ্টাও কৰি দিব বোলে। ৰাস্তা কৰি দে ভালে হ'ব। ৰেষ্টাৰ কৰিলে ভালে হ'ব। হয় না নাই?
অ হেল্ল'! অ। অ, অ আছো। এ মানে লগৰতো অকমান মানে কিবা কৈ আছিলে।
অ অ। একো নাই একো নাই দিয়াচোন। এইবোৰ চলি থাকে হয়নে নাই? লগৰ লগত লগত কোনে আছে? মই এই মই ভালে।
টো মানে আছে লগত।
সত্যবানে আছে নেকি? এ এই ল'ৰাটো বহুত ফাল্টো হৈ গৈছে দেই, সত্যবান। সত্যবান লৰাটো বহুত
অ, এই ফাল্টো মানে ভালে ফাল্টো হৈ গৈছে চুলিটো। মানে এতিয়া মানে যোৱাবাৰ মানে মেট্ৰিক পাছো কৰিলে ন? এ মেট্ৰিক পাছ কৰাৰ পিছত মানে যি যেতিয়া মানে উম যেতিয়া মানে কলেজ যাবলৈ ওলালে এ তাৰ পৰা মান মানে কলেজ চোৱালে ল'ৰাটো মানে ফাল্টুৱে হৈ গ'ল আৰু মানে।
সেইটো কি বুজিছা? তাৰমানে সিহঁতৰ নতুন নতুন কলেজৰ কিনা এইবোৰ সিহঁততে তাৰমানে অলপ বেলেগ মনত বেলেগ চলি আছে এতিয়া।
উম, ইনজয় মানে বেছিকে কৰিছে সিহঁতে।
উম, নতুন নতুন কলেজত যায় আছে না।
উম, মানে ইনজয়টো কৰিব লাগে মানে সেইটো বেয়া নহয়। কিন্তু মানে লগত তই মানে নিজৰ কাম বোৰো কৰি যাব লাগে ন?
অ অ, লাগে লাগে।
উম উম, ৰাতিপুৱা যদি ধৰ অ কিবা
অ অ।
উম, এনেকুৱা মানে আৰু কিবা কৰি থাকে কিজানি চাগে ৰাতি। কি কিজানি ছোৱালী বিলাকৰ লগত।
অ, অ, হয়। হয় হয়। এইবোৰ ইজত তাৰমানে স্বাভাৱিক কথা চলিয়েই থাকে এইবোৰ সিহঁত।
উম আৰু এতিয়া ধৰ কিবা ন ত সেইটোয়ে মানে তেনেকুৱা। উম।
নাই ল'ৰাটো তাৰমানে আগতে ভালে আছিলে এতিয়া আৰু বহুত ফাল্টু হৈ গেল। হেল্ল'
উম অ আগতে মানে ভালে আছিলে ল'ৰাটো এতিয়া মানে ফাল্টু হৈ গৈছে একদম। চাগে মা দেউতাহঁতে চাগে বেছিকে পইচা দিয়ে চাগে। অকণ মানে ঘৰত কিজানি ছোৱালী বিলাকো কিজানি লৈ আনে চাগে ফুৰিব। ছোৱালী আছে কি তাৰ চাগে।
হয় এইটোতো স্বভাবিক। ছোৱালী আছে কিয় নাথাকিব এইটো স্বাভাৱিক কথা এইটো লৈ যাব সিহঁতে।
বাৰু বৰ্তমানতো সেইটোয়ে চলি ন চলি আছে ন।
উ নতুন নতুন কলেজ ন অলপ তাৰমানে অলপ সিহঁতৰ মন বোৰ বৰ্তমান উত-উতলঙা, উতলঙা মানে অলপ। অ, ধুমুহা বতাহেন মন বুজিছা সিহঁতৰ। অহ, ধুমুহাৰ নিচিনা। ধুমুহাৰ নিচিনা কি হৈছে সিহঁতৰ মনবোৰ এতিয়া।
উম, মানে সেই, এইটো মানে সেইটো টাইমত মানে বয়সটো মানে বেয়াই মানে অকমান। এই। এ ধৰক কিবা ষোল্লৰ পৰা আৰম্ভ কৰি ইপিনে মানে ওঠৰ উনিশলৈকে। মানে বিজ লৈকে, অকন বেয়াই থাকে তেতিয়া। মানে, মনটো মানে, কিবাই হৈ থাকে।
হয়- হয়- হয়।
বিশ-বিশ মানে এতিয়াে ভাল হ'ব আৰু তেতিয়া মানে অকমান কিব আহিব আৰু।
হয়, তেতিয়া আৰু তে। ত তেতিয়া, তাৰমানে বীজটো- বীজটো পাৰ হ'লে তাৰমানে তেতিয়া বেলেঞ্চ। ত আহি যায় মানুহকেটা বুজিছানে।
উম হুম।
হেল্ল'। যেতিয়া-যেতিয়া বিশ বছৰ-বিশ বছৰতো পাৰ হয় মানুহৰ হা। তেতিয়া এটা বেলেঞ্চত আহি যায় বেলেঞ্চ, তেতিয়া আৰু চলি যাব পাৰে এই। এইবোৰ মনবোৰ নোহোৱা হৈ যায়।
উম, সেইটোয়ে মানে। কিবাই হৈ থাকে মনবিলাক, অ হেল্ল'।
হেল্ল'-হেল্ল'-হেল্ল'।
অ কোৱা, অ শুনি আছো, শুনি আছো মই কোৱা। এ নাই।
ভাত খালা নাই। এতিয়াও খোৱা নাই, কি। কেনেক খাব লাগে না এতিয়া, ইমান ৰাতি হৈ গেল তেতিয়া, আমিও তাৰমানে খাইদাই হোবাই-হোবাই ললো আৰু কোৱা নি বুজিছানা।
হয় নেকি, এ গাঁৱত। থকা মানে তথ তহঁতে মানে বেছিকে মানে গাঁৱলীয়া হৈ গৈছে মানে এতিয়া মানে। অকণমান চহৰীয়া হ'ব লাগে, গাঁৱত থাকি।
আমাৰ, আমাৰ তামা আমাৰ তাৰমানে তাৰমানে কি বুজিছা, আমাৰ এতিয়া হালৰ চিজন চলিছে না, হাল তাৰ মানে। কষ্ট হয় না মানুহৰ, তাৰমানে কষ্ট হয়, সেইটো কাৰণে সোনকালে খাই দিওঁ আৰু।
অ সেইটোতো হয়য়ে বাৰু, পিছত কিবা কেইবিঘা মান কৰা তোমালোকে এনে খেতি।
আমাৰ, আমাৰ এতিয়া ইমান নাই, বেছি, বিকি দিলোঁ গোতে।
গোটেবোৰ বিকি দিলো বুজিছানে।
উম, উম, এনেই কেই বিঘামান ৰোৱা এতিয়া বৰ্তমান।
এতিয়া আমি সাত বিঘামান কৰো এতিয়া।
অ, ঠিকেই আছে, এনে জিতি হতে ৰোৱে, নে নে কিবা লোৱা।
উ, কোনটো, কোনটো?
এ মাত।
অ', ৰোৱনী ল, অ ' ৰোৱনী লাগিব, কিয় নালাগিব এইটো ৰুলে।
উম' উম '।
ৰোৱনী লাগিব চা।
অ।
তোমালোকৰ হ'ল ৰোৱা।
অ, আমাৰ এতিয়া হোৱা নাই বাৰু, এনে তিনি চাৰি বিঘা মানহে হ'ল চাগে।
হয় নিকি?
উম, এ, আজিও বহুত কষ্ট হৈছে মানে পথাৰত।
অ, অ, অ, আজি অ, অ,।
উম,। আৰু ৰ'দো দিছে ন বহুত, মানে পানীও পৰা নাই মানে।
এই বাপৰে এতিয়া যেতিয়া ৰ'দ ভাব্বা নোৱাৰোঁ, ইমান বাপ আগতে যে ইমান ৰ'দ নাছিলে।
উম, এতিয়া মানে বহুত ৰ'দ দিছে, বহুত ৰ'দ দিয়ে এতিয়া।
ছা তো এতিয়া তুমি ভাবাচোন, আগতে তুমি এনেকুৱা যেতিয়া আমি আমাৰ দিনত আমাৰ যেতিয়া নাইনটি নাইটি চৰ দিনত। এই তেনেকুৱা ৰ'দ নাছিলে হয় নে নাই, ৰাতিপুৱা আমি এইখিনি সময়ত ইমান কষ্ট কষ্ট কৰিও তথাপিও কিছুৱে নাছিল, এতিয়া আৰু কষ্ট কৰো মানে অলপ কচ কষ্ট কৰিলে ভাগাৰ লাগে কি লাগে।
উম, তেতিয়া মানে গছ-গছ মানে বেছিকে আছিল ন, তেতিয়া মানে ৰ'দো ইমান নাছিল, গৰম নাছিল মানে ইমান। এতিয়া মানে একদম গোটেই মানে কাটি পেলি একদম গোটেই মানে শেষ কৰি দিছে ন। সেইটো কাৰণে মানে গৰমটো মানে সেইটো কাৰণে বৰ্তমান বেছি মানে। অ।
অ, গৰম ইমান বেছি বাপ। এই, বৰ্তমান এনেকুৱা, এনেকুৱা হৈ যাব যে
অ। সেইটো মানে তুমিয়ে ভাবিছোৱাচোন, এই কিবা ঠাণ্ডা দিনত মানে আগনোৱা পুহ মাহ পৰিলে মানুহে গাঁৱত পিনে সোমাই আহে, এতিয়া মানে পাহাৰত মানে গছ-গছনি নাই নহয়, সেইটো কাৰণে।
এইটো তাৰমানে কি, বৰ্তমান হাতীৰ-হাতীৰ কিন্তু কিয় বুজিছা না! এতিয়া যিবোৰ বনৰীয়া-বনৰ-বনৰীয়া গছ-গছনি আছে ব, ব, বননি ধংস, বননি আছে, যিবোৰ ধ্বংস কৰি দিলে, এতিয়া ধ্বংস কৰি দিলে সিহঁতে ক'ত থাকিব, ফল-মূল খাব লাগে। পেটৰ আহাৰ গ্ৰহণ কৰিব লাগে ন, আহাৰ গ্ৰহণ কৰ কাৰণে সিহঁতে জংঘলত নাপায় যেতিয়া তেতিয়া গাঁৱত প্ৰৱেশ কৰে, তেতিয়া গাঁৱৰ মানুহ বিলাক, গাঁৱৰ মানুহ বিলাক কয় কি, আহ ইহঁতে কিয় গাঁৱত-গাঁৱত প্ৰৱেশ কৰিব লাগিব, ইমান গট